হয়, হয়, নমস্কাৰ। হয়, মই ভাত খাই, বহি আছোঁ আৰু। আপুনি কি কৰি আছে?
ময়ো এই গা-চা ধুলোঁ, গা-চা ধুই ভাত খাম আৰু অলপ পাছত।
হয়, হয়, ভালে আছো না, আপুনি?
ভালে আছো, তোমাৰ খবৰ কোৱা?
মই খবৰ ভালে আপুনি খবৰ।
মোৰ খবৰ ঠিকে থাকে আছো আৰু ভগৱানৰ কৃপাত, বাকী কোৱা ক কবাত,
আজি হয় হয় হয় মই, ঘূৰিব গৈছে আজি আমি ভ্ৰমণৰ কথা পাতিম আৰু না।
অ
হয় মই ঘুৰিব গৈছিল মানে মই ওচৰতে যাই আমাৰ। আমাৰ ষ্টেটোতো হয় যেনিবা যায় আমি। সিয়াতে আমি আমাৰ যেনিবা আছে নেশনেল পাৰ্ক মই, ইয়াকে ভ্ৰমণ কৰি যায় আৰু ভ্ৰমণ কৰিব যায় দৰত আহ অৰুণাচল আচল মানে সেইটো ভিতৰত যোৱা নাই মই কলো, পুং একবাৰ গিছিল অৰুণাচল প্ৰদেশ সেইটো শোণিতপুৰ ডিষ্ট্ৰিকটৰ সেই, পালে ওচৰতে হয়। নেমেৰি হয় নেমেৰি সিহঁতে নেশচনেল পাৰ্কৰ, সিহঁতে গৈছিল আৰু ভালে লাগে বহুত, যেনিবা গাছ-গছনি প্ৰকৃতি জন্তুবিলাক দেখে মানে বহুত। ভাল লাগে চৰাইবিলাক মানে ভাল লাগে বহুত আৰু সেইটো নেচাৰটো নাজানে,
তুমি হেৰিত গৈছানে অ শ্বিলং ফালে গৈ পাইছা।
মই শ্বিলং ফালে যোৱা নাই আৰু যাম আৰু প্লেন আছে মানে। যাব লাগিব আৰু না পাছত যাম হয় হয়।
বহুত ভাল মানে ঠাণ্ডা পৰিৱেশ। আহ মানুহবোৰো ইমান ভাল আৰু পাহাৰ। পানী নিজৰা ইটো-সিটো এই বহুত আৰু তাত তাতে বহুত বস্তু আছেতো তোমাৰ এ পৃথিৱী চৰি এছিয়াৰ ভিতৰত মানে চবচে ক্লিনেষ্ট গাঁওখনো তাতে আছে আও, কিবা ময়লংনম বুলি ঠিক আছে আমি গৈছো ঘূৰিছো। তাৰ পৰা চেৰাপুঞ্জীও গৈছো এই নিজৰা পানী চাইছো। বহুত ঠাণ্ডা পৰিৱেশ নীৰৱ পৰিৱেশ বহুত ভাল লাগে আৰু এইবাৰ আকৌ ভাবিছো পই দুই এদিনৰ পিছত পইচা হ'লে যাম বুলি ভাবি আছো।
হয় হয়। হয় ময়ে যাম বুলি ভাবি আছো মৌচি মৌচিম ৰামত। চেৰাপুঞ্জী মানে সেইটো বহুত হয় হয়। যাবা বহুত আপচোচ হৈ আছে মানে যাম আৰু পিছত। সময় পালেই মই যাম আৰু
উম আমিও যাম এই দুই এদিনতে যাম মানে মোৰ আৰু এইফালে এইআতে গৰমো খুব গৰম দি আছে পুৰা মানে অলপ একলেণ্ডত। তেনেকে অলপ ঘূৰিবও যাব লাগিব।
হয় হয় একলেণ্ডতো ভাল যেনে সেই টো গৰমত যেনিবা গা ধুবা কাৰণে সেনেনা।
একলেণ্ডতো অলপ ছেফ আৰু উম নহলে এনে নিজৰা চিজৰাটো যাব নিজৰা চিজৰা সেইবোৰ গলে অলপ ৰিসকি হয় হেৰি হয় ন কাজিয়া পেছাল হৈ যায় হৈ যায় সেইটো কাৰণে যাব বেয়া।
হয়, হয় শ্বিলঙতো পঢ়ি গৈ বহুত ভাল লাগে আৰু সেইটো যেনিবা সেইটো সোণতি বহুত ভাল মানে ফ্ৰেছ পৰিৱেশৰ‌ হয় না।
উম।
হয়। ৱাটাৰফলখিনি পোৱা হয়, হয়।
উম। এনেই মোৰ কিন্তু সেইফালেও যাব ইচ্ছা আছে, মানে মোৰ সৰুৰ পৰাই মোৰ ট্ৰেভেলিংটো মানে বহুত হেই আৰু সপোন আছিলে আৰু ধৰক এই ছিকিম বা সেই কি বুলি কয়। মানালী-চানালী সেইবোৰ জেগা আগৰ পৰাই চাই আছোঁতো। খুব ফুৰিব যাব মন যায় আৰু গাৰ্লফ্ৰেণ্ড বা বন্ধু বৰ্গৰ সৈতে। একদম এনজয় কৰিব মন যে আৰু পুৰা নাচি ভাগি একদম ফটো-চটো তুুলি হয় নে?
হয়, হয় ভালে লাগে আৰু হয়। হয় যাব মন আছে মানে বহুত প্লেন আছে মোৰ। পিছত যাম মই হয়। হয়, হয় যাম লাহে, লাহেকে যাম সময় পালে মইওঁ যাম অসমৰ তাতে বাহিৰত যাম মই জেটষ্টেটু অফ ইড-ইউনিটি সেইটো চাব বহুত মন আছে মই আৰু কইনাকুমাৰী চাবা বহুত চাউথ ইণ্ডিয়া ইফালে চাব বহুত মানে চাবা বহুত মন আছে আৰু, আৰু জম্মু কাশ্মীৰ বহুত মানে ভাল যাবা বহুত আছে মন আৰু লাডাখত যাবা বহুত হয়। হয় বহুত ইনট্ৰেছ
আৰু মোৰ কিন্তু বাইক লৈহে আকৌ মোৰ যোৱাৰ ইচ্ছা আছে, বাইক লৈ মানে ঘূৰি জেগা জেগাত। খাই জেগা, জেগা খানা বোৰ টেষ্ট
হয়, হয়, হয় বহুত ভাল লাগিল হয়।
এনে গাড়ীৰে নহয়, কিন্তু গাড়ীৰে ইমান জাৰ্ণি কৰি ভাল নালাগে, বাইক ল'লে মানে নিজৰ মতে ৰখিব ৰ'ব পাৰি। খাব পাৰি হয়নে, থাকিবও পাৰি, তেনেকে তেন্ত হাউচ চে লৈ গৈ।
হয়, হয় বহুত ভালে লাগে, সেনেকুৱা কৰিলি সেনেকুৱা ভ্ৰমণ কৰিলি। চনিবাৰে বহুতিক চাব পাৰে নলেজটো মানে পাৱাৰিং হৈচে মানে পাৱাৰফুল হয় আৰু যেনিবা। মানে হয়, হয় জ্ঞান বিলাক বাঢ়ে আৰু আমাৰ মানে, মানে মনবিলাকে ভাল হয় সেনে কোৱা আৰু ট্ৰেভেলিং কৰিলে। ভালে লাগে আৰু হয় ডিমা হাচাও বহুত মানে মন আছে যাবা।
অ', ডিমা হাছাও ভাল জেগাটো, এই হেৰি মৌ কি আছিলে পাহৰি থাকিলোঁ, এ কি জেগা আছিলে সেইটো? এ ডিমা হাছাও এইটো যে সাগৰ নিচিনা জেগাটো যে।
হয়, হয় মই সেইটো মনত নাই সেইটো কি আছিল? হয, হয়। কিবা আছিল নেকি? হয়, হয়, হয়, হয়। যা গেলিয়ে পাব হয়, হয়।
আগতে হেৰিত কি বুলি কয়, নাগালেণ্ডৰ পৰা জকো ভেলিতটো চবেই গৈছিল নহয়? এই ট্ৰেকিং-ট্ৰেকিং কৰা জেগা হয় সেইটো।
হয়।
ভাল জেগা, নাগালেণ্ডৰতো বহুত ফুৰিব জেগা আছে। ধুনীয়া-ধুনীয়া জেগা আছে, ফুৰিব যাব ইচ্ছা আছে
হয়।
পইচা পাতিও লাগে ন' ঘূৰিব যাবলৈ।
হয়-হয়।
সকলো বস্তু মিলিব লগা হয়
হয় হয় বহুত যেনিবা অ হয় লগত থাকিব লাগিব যেনিবা সেইটো ইকনমিকৰ নহয় সেইটো-সেইটো থাকিব যেনিবা সেইটো ইয়াৰ লগতে মানে ফুৰিবা সেইটো মানে ভালেই আৰু মানে ভালে লাগে আৰু সেইটো হয়-হয়।
অত হয়
মই ভালে লাগে যেনিবা সেইটো মই শ্বিলঙত বহুত যাবা বহুত মানে আহ প্লেন হৈ আছে, হয় ইচ্ছা আছে হয়। যাম আৰু পিছত হেই অ হয় মই ইয়াতে আমাৰ ওচৰতে যাই আৰু সেইতো মই এক ক হয়-হয় মই ভৈৰৱ খণ্ডে একবাৰ মই গেছি ছিল বহুত ভাল লাগিছো ইয়াতে, যেতিয়া ইয়াৰ হয় পিকনিক স্পট হয় সেইটো বহুত মানুহ আহে যেনিবা বিভিন্ন হয় বিভিন্ন জেগা পৰা মানে বেলেগ বেলেগ জেগাৰ পৰা আহে যেতি চাবা ফৰেইন, ফোনৰেৰ ফোন ফৰেনৰ মানুহকেইটাই যেনিবা এনে ফুৰিব আহি আৰু যেনি সেইটো মানে মনে ভূটান, অৰুণাচল, আমাৰ ইণ্ডিয়া সেইটো বৰ্ডাৰ হয়, যেনে বহুত ফালে লাগে যেনিবা, ইয়াৰ প্ৰকৃতি আৰু পাহাৰীয়া জেগা গাছ-গছনি মানে বহুত ভাল লাগে আৰু সেইটো ইয়াৰ উম-উম নদীৰ পৰা বোৱা হাক এইটো নদী বৈ অহা, বহুত ভাল লাগে মই সেইটো। ন-নদী পুৰা বৈ অহা পানীতো মই চাবা যেনেকা ভাল লাগে মই আৰু সেই টো অ মানে বহুত ভাল আৰু যেনিবা মনটো বহুত মানে ভাল হয়। আৰু জেগাবিলাক ক্লিন সেইটোও মানে ভাল। অ ভাল আৰ, সেইটো মানে যেতিয়া পানী কেইটা এতিয়াতে আৰ সেই অ পিকনিক খাবা যায় সেইটো, ইয়াত পিকনিক খাওঁতে যেনে বা সেইটো জাগা বিলাক চাইডত হয়, সেইটোৱেই মানে ইচ আহ হয়। আহ সেইটো চাইদত খায় যেনবা। হয়-হয় আৰু কোনোবা-কোনোবা পিকনিক যোৱাটো হয় খাবাতো লৈ যায় সেনেকুৱা বনাই ঘৰত পুৰাই বনাই লৈ যায় আৰু ইয়াতে বনাই খায় সেনেকুৱা আৰু।
মোৰ কিন্তু আৰু হেৰিতো যাব ইচ্ছা যায়, এই মানে আউট অফ ইণ্ডিয়াৰ আৰু চাইনাৰ ফালে। চাইনা ইমান নেচাৰেল জেগা, ইমান ধুনীয়া জেগা হয়নে? এই ম'বাইলে-চবাইলে চাই থাকো আৰু এতিয়া চাইনাটো যাব মন যায়। ইমান ধুনীয়া জেগা। বহুত ধুনীয়া, ধুনীয়া জেগা আছে চাইনাত।
হয়, বহুত ভাল ভাল জাগা আছে মানে, বহুত
উম, অঁ। আৰু এ বহুত দু পৃথিৱীত ঘূৰিব লগা বহুত জেগা আছে। গোটেই জেগাই ভাল।
হয়।
হ'লেও আৰু মোৰ এনেই চাইনা বেছি যাব ইচ্ছা আছে মোৰ।
হয়। ময়েই চ মানি ভাল লাগে ময়েই।
উম।
বহুত আৰু ভূটানীত টো ভাল মানে, সেইটো আম্ হয়, হয় বহুত হয়। হয়, হয়, ভিতৰৰ বিলাকো ক্লিন মানে চাফা আৰু চাইনিজ বিলাকৰ ভিতৰত হয়, হয় হয়।
মও শুনিছো আৰু। যোৱা নাই কাৰণে মই
হয়, আজি আজিকালিতো যোৱা নাই যদিওঁ মেডিয়াতো দেখা পায় না সেইকাৰণে। জানি ভালেই লাগে আৰু বহুত।
ফুৰিব লাগে মানে, ভ্ৰমণ কৰিলে মানে বহুত আমি শিক্ষা পাম।
শিকা শিকিব, জ্ঞান পাই, অকল উম অক্ অকল ঘুৰা মেলাই নহয় আৰু সক্ বহুত কথা শিকিব পাৰি, আনক বুজাব পাৰি, ক'ব পাৰি, হয় নাই? মানুহ নিজেই বহুত এ গ্ৰোথ হয়
হয়, হয় আৰু হয় হয়। আৰু বহুত চিষ্টেমেটিকত ভ্ৰমণ কৰে, যেনিবা স্কুলিং লাইফত আৰু যেনিবা ফেমেলিৰ আৰু ল ' লগ বান্ধৱী লগ গত, সেনেকুৱা আৰু মানে বহুত চিষ্টেমেটিক আছে সেইটো- আমি ভ্ৰমণ কৰাতে যেনিবা স্কুলিং লাইফত মানে, সৰু থাকাতে আমি যেতিয়া যায়, সেইটো যেনেকুৱা বহুত মানে শিক্ষা পাওঁ মানে। উম, বহুত মানে প্ৰাউড যেনিবা সেইটো, ডেৱলপো হয় আৰু মানে চি কে নলেষ্টটো আমাৰ সেইটো মানে বহুত উম
মইওঁ
সেইতো হয়, ডেভলপ হয়, হয়।
মোক সৰুতে ব ট্ৰেভেল কৰিছে এবাৰ, দুবাৰ মানে ঘৰৰ পৰা মানে গুৱাহাটীলৈ ফুৰিব গৈছিলোঁ মানে ফুৰি না এক্স এক্সাৰচণ কিবা সেই এক্সাৰচন বুলি কিবা গৈছোঁ। মানে সেই টিউচন কৰি থাকোতে তেতিয়া আমাক গোটেই গ্ৰুপটোক লৈ গৈছিল গুৱাহাটী আৰু কলাক্ষেত্ ত্ৰ ঘুৰাইছিল
হয়।
তাৰকা গৃহ ঘুৰাইছিল আৰু কিবা-কিবি গুৱাহাটীত কি কি আছিল তেওঁ ঘুৰাইছিল জেগাবোৰ। আমি চাইছি ছিলে দুহেজাৰ দ সেইটো মানে দুহেজাৰ আঁ ন, দশৰ কথা আৰু।
হয়।
তেতিয়াই ঘুৰিছিলো। ভাল লাগে মই ঘুৰি বহুত ভাল পাওঁ মানে।
ময়ো বহুত ভাল লাগে, সেইটো ভ্ৰমণ কৰিলো মই বহুত। ফালে আৰু বহুত হিষ্টৰিকেল জাগা আছে না, মাই চাবা বহুত ভাল লাগে। যেনেবা তেজপুৰৰ অগ্নিবড়, সেইটো মানে বহুত মানে ফাৰ, বহুত ইয়াৰ পৰা বহুত শিকাব। পাৰিব হিষ্টৰিকেল, সেইটো অহ সেই কাৰণে কোৱা হৈছিল? মানে কেনেকুৱা সেইটো? অহ। হয় সেনেকুৱা মানে বহুত আছে আৰু না আম আমাৰ আৰু আছে আমাৰ অসমতে আপাৰ চ তিয়া প্ৰাধান যোৰহাট সেইটো শিৱসাগৰ বহুত মানে চাব লগা বস্তু আছে সেইটো মানে আৰু যি ইয়া ব্ৰমণ কৰ আছে ব্ৰমণ কব যা আহ। ফুৰিবা জেগা আছে আমাৰ ইয়াতে অসমতে আৰু মাজুলী নদী ইয়াতো। বহুত। হয় বহুত মানে শিকিবা পাৰি ইয়াৰ পৰা যেনেবা। অহ যেনবা কমলবাৰী সত্ৰ অ সত্ৰ ইয়াতে বহুত মানে যেনেকুৱা হয়। মানে ভাল লাগে আৰু হয় হয়। হয় হয় হ'ব বহুত ভাল লাগিছে আপোনাৰ লগত কথা। পাতি হয় আমি হয় হয় হয়। অঁ ধন্যবাদ।
দিয়া গুড নাইট।
তেনেকুৱা অহ কে।